খবৰ ভালনে আপোনাৰ?
ভাল তুমি ভাল আছা?
অ ভালে আছো কিবা কৰি আছিলে নেকি
অ নাই নাই মই এনেই বহি আছো।
ব্যস্ত আছে নেকি আপুনি।
নাই নাই মই ব্যস্ত নাই তুমি কি কৰি আছা
অ মই আজি ভাবিছিলো যে আমি মোবাইল ফোনৰ বিষয়ে অলপ আলোচনা কৰো নেকি
অ ভালেই ভালেই তুমি আহ মানে কথা ওলাইছা ভাল লাগিছে শুনি কিনে।
হয় হয় হয় ঠিক আছে দিয়ক বৰ্তমান সময়ত মোবাইল ফোনৰ আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিবাৰ্য অংশ হয়নে
হয় হয় ঠিকেই কৈছা তুমি আগতে কেৱল ফোন কৰাৰ বাবেহে আমি ম'বাইল ফোন ব্যৱহাৰ কৰিছিলো কিন্তু এতিয়া ইয়াৰ জৰিয়তে বহু কাম কৰিবলীয়া হয়
হয় ম'বাইল হয় ম'বাইল ল ফোন যোগাযোগ ব্যৱস্থা বহুত সহজ কৰি তুলিছে আমি মুহৰ্ত পৃথিৱীৰ যিকোনো ঠাইত থকা লোকসকল থকা কথা পাতিব পাৰো আমাৰ নিজৰ মানুহৰ লগত যোনে যোনে দূৰত আছে তেওঁৰ লগত মানে ভিডিঅ কলত কথ কথা পাতিব পাৰো
অ ঠিকেই কৈছা তুমি আৰু শিক্ষাৰ ক্ষেত্ৰতো মোবাইল ফোনৰ গুৰুত্ব বহুত বেছি অনলাইন ক্লাছ হয় ই বুক কোৱা শিক্ষাসমূহ শিকা মানে শিক্ষাবোৰৰ ভিডিঅ' মানে অনলাইন ক্লাছৰ ভিডিঅ' কেইটা আমি। তোমাৰ ৰেকৰ্ডিং কৰি কিনে পাছত চাব পাৰি আদি ইয়াৰ জৰিয়তে সহজে লাভ কৰিব পাৰি
হয় হয় ঠিকে কৈছে বিশেষকৈ কভিদ নাইনটি সময়ত ম'বাইল ফোনে শিক্ষাৰ ধাৰা ব্যৱহত যথা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যদি আমাৰ ভিডিঅ কলি নহহেতেন তেন্ত আমি শিক্ষা লাভ কৰিবলে নোৱাৰিলো হেতেন বা আমি ক্লাছ কৰিব নহ'লে হেতেন।
অ ঠিক কৈছা তুমি আৰু ইয়াৰ উপৰিও মোবাইল ফোনে অনলাইন বেংকিং চিষ্টেমটো ডিজিটেল পেমেণ্ট আৰু অনলাইন বজাৰৰ মানে বজাৰ কৰাৰ সুবিধাও দিছে।
হয় এতিয়া বহু মানুহে নগদ ধনৰ বা পৰিৱৰ্তন ইউ পি আই বা ডিজিটেল পে'মেণ্ট ব্যৱহাৰ কৰে।
আহ আগৰ দিনত মানুহৰ মানুহৰ মানে তোমাৰ আহ টাইমটো আহ সঞ্চয় কৰিবলৈ মানে আহ মানে তোমাৰ অ বস্তুবোৰ নাছিলেই। ত এতিয়া এতিয়া মানে। ন তুমি ঘৰত বহি কিনেও মানে তোমাৰ বহু বস্তু চাব পাৰা ম মানে ম কি কয় তোমাৰ ভিডিঅ' ফিল্ম বিলাক চাব পাৰা ত' এইটো ক্ষেত্ৰতো বহুত আবেদন আছে মোবাইল ফোনৰ গান শুনা আছে চিনেমা চোৱা খেল ধেমালি কৰা আদি
হয় কিন্তু মোবাইল ফোনৰ কিছুমান অপকাৰিতাও আছে নহয় জানো
হয় হয় নিশ্চয় অত্যাধিক মোবাইল ব্যৱহাৰ মানে কৰিলে সময়ো মানুহৰ অপচয় হয় আৰু অধ্যয়নত বাধাৰ সৃষ্টি হয়।
হয় বহু ছাত্ৰ ছাত্ৰী সামাজিক মাধ্যয়ম আৰু অনলাইন খেলাতো আসক্ত হৈ পৰে
হয় তাৰোপৰি দীঘলীয়া সময়লৈ যদি আমি মোবাইল চাওঁ তেতিয়া চকুৰ চকুৰ মানে তোমাৰ চকু মূৰ আৰু আহ ঘুমৰ মানে কি ক ক সমস্যয়াৰ সৃষ্টি হয়
হয় ঠিকেই কৈছে ব ব্যক্তিগত তথ্য চুৰি চাইবাৰ অপৰাধ আৰু ভুৱা খৱৰ সমস্যাও বৰ্তমান বৃদ্ধি পাইছে আমি কিছু কাকো আমাৰ নিজৰ অ'টি পি দিব নালাগে বা এইকেইটা আজিকালি চাইবাৰ অপৰাধ ওলাইছে হয়নে।
হয় হয় হয় সেয়ে আমি যদিহে মোবাইল ফোন ব্যৱহাৰ কৰো ত' কিছুমান সাৱধানতা আমি অঅ সাৱধানতা আমি ব্যৱহাৰ কৰা উচিত অ থিক
মই ভাবো যে মোবাইল ফোন এটা উপকাৰী সঁজুলি কিন্তু ইয়াত সঠিক মূল মূল কথা আছে আমি সঠিক কথাৰে আমি এটা মোবাইল চলাব লাগিব বেছিও নহয় কমো নহয় আৰু সঠিক
হয় অ ঠিকেই কৈছা তুমি সঠিকভাৱে যদি যদি আমি আহ মোবাইল ফোনটো ব্যৱহাৰ কৰো তেতিয়া ই জ্ঞানৰ ভাণ্ডাৰ যোগাযোগ আৰু উন্নয়নৰ এক শক্তিশালী মাধ্যমো হয়।
হয় ঠিকে কৈছে গতিকে আমি মোবাইল ফোনৰ সুবিধা গ্ৰহণ কৰিব লাগে আৰু অব ভাবে ব্যৱহাৰ কৰা আঁতৰি থাকিব লাগে
হয় তেতিয়াহে মবাইল ফোনে আমাৰ জীৱন অধিক সহজ আৰু উন্নত কৰি তুলিব
হয় ঠিকে কৈছে আৰু বৰ্তমান যোগত মোবাইল ফোনৰ বহুত প্ৰসাৰ তথা উপযোগিতা কথাও। কোনেনো কব পাৰে
উম ঠিকেই কৈছা তুমি ত আজি আলোচনা তোমাৰ লগত এই উম বিষয়ত কৰি কিনে বহুত ভাল লাগিল
অ আপ হয় আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে ছে বিষয় বিলাক জানে
হয় পিছে অ হয় হয়
হয় ঠিক আছে
ঠিক আছে ঠিক আছে অ